অহ' শুনিছো কি কৰিছা?
এ, বিচনাতে পৰি আছো বোলো একেবাৰে উঠি যাম আৰু আজি কেইবাটাও কামো আছে যে সেইকাৰণে উঠি একেবাৰে মানে মুখো ধুম, গাও ধুম লগে লগে কৰিম কামবোৰ।
ময়ো বিচনাতে পৰি আছো, বৰ এলাহ লাগিছে গম পাইছানে?
অ'বতৰো ঠাণ্ডা ন? বতৰতো ঠাণ্ডা হলে মানে শুই থাকি ভাল লাগে। বৰষুণ দি ছিলে আমাৰ ইয়াত ৰাতিপুৱা তাত বতৰ কেনেকোৱা অ?
আমাৰ বৰষুণ নাই বাৰু দিয়া। কিন্তু, পৰিব চাগে অলপ ডাৱৰীয়া টাইপৰ কৰি আছে বাৰু।
অ' আমাৰ ইয়াতো ঠাণ্ডা বতৰ ভাল লাগিছে।
অ 'নালাগে নেকি আজি বৰষুণটো ডাৱৰীয়া হবলে। কাপ
অ' মানে ডাৱৰীয়া হওক পিছে মই সেইটো কিন্তু মানে বৰষুণ নিদিলে মানে হয় আৰু। বৰষুণ দিলে বৰ বেয়া লাগে কিবা। ওলাই মানি যাবলৈ অশান্তি এইবোৰ।
বৰষুণ ভাল পাওঁ জানানে? কিয় নাজানো মোৰ ভাল লাগে।
বৰষুণ ভাল পাওঁ কিন্তু কাম বোৰ যে কাম বোৰ কৰিবলৈ দিগ দাৰ আক।
অ, সেইটো হয় বাৰু কাম বৰষুণৰ ফলত বহুত
অ' ওলাই মেলি যোৱা কাম থাকিলে মানে বেয়া হয়, দিগদাৰ। তিতি-মেলি কৰিবলৈ বেয়া লাগে।
ইফালে বান হেৰি হৈছে ন বানপানী হৈছে ন তোমালোকৰ সেইফালে?
আমাৰ এফালে মানে উম ধেমাজি ভিডিঅ' দেখি আছো অৰুণাচল প্ৰদেশৰ এই চিমেণ্ট চাপৰি যিখিনি অ' ঠাই আৰু ধেমাজি অ সেইফালে হৈছে বহুত মানে বানপানী অ' উটুৱাই নিছে গোটেই চাই
দেখিছো, মই ভিডিঅ'বোৰ দেখিছো নহয়। অ, পাছিঘাটৰ ফালে হৈছে বাৰু ন এইটো বস্তুটো চিমেণ্ট চাপৰি নাই, নাই, নাই শুনা নাই মই।
অ, পাছিঘাট মানে এফালৰ পৰা ধেমাজি পাৰ হৈ মেলি চিমেণ্ট-চাপৰি পায়তো তাৰ পিছত পাচিঘাট পায়গে আৰু। মই গৈছো এফালে এই বগী নদীৰ নাম শুনিছা চাগে বগী নদীৰ?
বগী মাটি নাই, মই বগা মাটি বুলি শুনিছো। বগা মাটি বুলি শুনিছো বগা মাটিতো ই অ' বগী নদী অ অ অ আচ্ছা আচ্ছা শুনিছো শুনিছো। শুনিছো।
জেগাৰ নাম নহয় দিয়া। বগী নদীত বহুত অ'
বানপানীৰ কাৰণে কিমান মানে মানুহৰ এইবিলাক উম মানে বানপানীৰ ফলত চোৱাচোন এতিয়া মানুহৰ
অ, দলং ভাঙি গৈছে, চিমেণ্ট চাপৰিত। মানে ট্ৰেইনৰ হেৰিও অ, ৰেলৰ হে ভাগি গৈছে পুৰা।
ভাগিছে ন? এই গৰা খহনীয়া হৈছে ন? সেইটো কাৰণে ভাগি গৈছে গম পাইছা।
অ 'বহুত কষ্ট হয় দিয়া। পানী হ'লে মানে অ।
কষ্ট বহুত কষ্ট হ'ব মানুহৰ বেমাৰ-আজাৰ হ'ব এতিয়া। ঘৰ দুৱাৰ নাইকিয়া হ'ব। হ'ব মানুহবিলাকে থাকিব ঠাই নোপোৱা হ'ব এতিয়া।
তাকেতো দিগদাৰ। জীৱ-জন্তু বোৰ বে বেছি আলু এথানি হয় আকৌ।
অ' মানুহ বাৰু ঠিক আছে। মানুহে মুখে কিবা এটা ক'ব পাৰিব যে ম মোক বচোৱা কিবা।
অ' বা সাহায্য প্ৰদান কৰিব কিবা এটা নহয়, কিবা এটা সহায়ৰ হাত আগবঢ়াবই। জনক মিলি-মিলি থাকিবই নো জীৱ-জন্তুতো বহুত আলু আথানী হয় মানুহৰ নিজৰে অৱস্থা নাইকিয়া হয়।
উম হুম জীৱ-জন্তু চোৱাচোন। বহুত বেয়া লাগে দেই এইবিলাক বস্তু হয় যে মানুহবিলাকৰ খেতি ধ্বংস হ'ব। খাবলৈও নাপাব বেচেৰা ত' জীৱ-জন্তু কি খুৱাব।
হেয়া দুখ লগা এইবোৰ বহুত।
বৰ বেয়া, বৰ বেয়া লাগে-
বেয়া লাগে এনেকুৱা ধৰণৰ দৃশ্যবোৰ দেখিলে মানে ভিডিঅ'ত
উম আৰু এইবাৰ বৰষুণটো হৈছে ন বৰষুণটো কাৰণে মানে এইবিলাক - হৈছে আগতেতো শুনা নাই অৰুণাচলৰ সিফালে যে অ সিফালে - কিবা লেণ্ডশ্লাইড হোৱা বুলিতো শুনাই নাই এবাৰ ফাৰ্ষ্ট টাইম শুনিছোঁ। এনে বানপানী শুনো বাৰু।
অ এনে ধেমাজি-ধেমাজি ফালে হয় বাৰু নোহোৱা নহয় কিন্তু এনেকুৱা ধৰণৰ - পৰিস্থিতি নহয়গে আৰু ন।
হ'ব সেইটোৱেই চব বস্তুৱে মানে বেয়াও দিন থাকে চোৱা।
নোহোৱা নহয়।
এতিয়া আমি ভাবিছোঁ বৰষুণটো আমাৰ কাৰণে একদম ভাল আমাৰ গৰম - পৰা আহি পাম হয়নে নহয়। কিন্তু সেই মানুহ কি কি মানে মানুহ- সকলৰ কাৰণে এইটো এটা চাপ টাইপৰ হোৱা নাই - জানোঁ যে বৰষুণ দিলে মানে সিহঁতৰ ভয়ৰ হা বানপানীৰ কাৰণে সিহঁত- এতিয়া কিমান নষ্ট হ'ব তেওঁলোকে ভয় খাই থাকিব যে বানপানী আহি যাব -
এ বহুত কষ্ট দেই তুমি নিজে ভাব - বা ইমান সপোনৰ ঘৰ এখন সজা পাছত সপোনৰ ঘৰখন যদি -
ভাঙি চাই হা সেইটোতো আৰু এনেকুৱাও নহয় যে বোলে - পুতলা ঘৰ বোলে আজি সজাইছোঁ বোলে কাইলৈ ভাঙিলেও বেয়া নালাগে হয়নে নহয়।
যাৰ ক্ষমতা আছে তাৰ বাৰু একো নাই কিন্তু
সমুদ্ৰ থকা মানুহো দিয়াচোন প্ৰত্যেক বছৰে যদি সেনেকে বানপানী আহি থাকে। তুমি ইমান ধুনীয়াকে এবছৰত যদি সাজি যেনতেনে ওলোৱা ঘৰ এটা - আৰু পিছৰ বছৰ যদি তোমাক বানে উটুৱাই লৈ যায়। আকৌ তুমি পিছৰ বছৰ কেনেকৈ সাজিবা কোৱাচোন বাৰু। তোমাৰ এটা মনত ভয় থাকিব তুমি কেনেকৈ সাঁচিমেই বাৰু আৰু যদি আহি যায়। তো তাৰপিছতো একেই হ'ব।
সেয়াই আৰু ইমান। মানে কি ক'ম সেনেকুৱা জেগাত নৈপৰীয়া জেগাবোৰ যি বোৰ ঘৰ বনাই - তাহঁতৰো প্ৰতিটো - মুহুৰ্ততে চাগে ভয়ে লাগি থাকে এনেকুৱা উম এনেকুৱা সময়। হুম।
হয় আমাৰ কাৰণে বৰ আমি ভাল-বা সিহঁতৰ কাৰণে বেচেৰা একদম - হেৰি হৈ যায় গৈ আৰু। সেইটোৱেই উপায় নাই পাকিৰি-পাকিৰি এইবিলাকে দু যুগ ন, প্ৰাকৃতি প্ৰকৃতিৰ লগত কোনো খেল সেইটোৱেই
আমি তেওঁলোকক কি কৰিব প্ৰকৃতিৰ লগত আমি ঠিক আছে আমি এইটো কৰিম সেইটো কৰিম, কিন্তু আমি প্ৰকৃতিক কেতিয়াও প্ৰকৃতিৰ লগত কেতিয়াও যুঁজিব নোৱাৰোঁ ন।
সেয়া এতিয়া তুমি তোমাৰ অঁ ডাঙৰ এটা তুমি বিল্ডিঙত আছা এটা ফ্লেটত আছা সেই ফাইভ ফ্ল'ৰ, ছিক্স ফ্ল'ৰখিনিও ব কুহু মানে কঁপি থাকে যে ভূমিকম্প আহিলে কি হব আমাৰ। প্ৰত্যেকৰে নিজৰ-নিজৰ সমস্যা।
চবৰে সমস্যা অঁ, আজিকালি-আজিকালি চহৰতো বানপানী হয় চহৰত
বানপানী মানে সেইখিনি গোটেই লেতেৰা আৱৰ্জনাৰ পানী, বেমাৰ আৰু এইটো মাৰাত্মক হে আকৌ। সেই বানতকে টাউনৰ খিনি বেছি মাৰাত্মক।
গাঁৱতো এটলিষ্ট তোমাৰ উটি যায়গে।
অ ইয়াত ধেমালি নেকি কমটি বিজাণু কি কি উ
কি কি নাহে সঁচাকে চব এইবিলাক লেতেৰা লে লেতেৰা পানী বিলাক আহি যায় ন গাঁতৰ একদম পুৰা।
সঁচাকেৰে বহুত গেলা পানী, গেলা মানে পানী খিনি গৈছ
সচা, মোৰ মোৰ কি হৈছিল গম পাইছা নাই? মই যেতিয়া পি জিত আছিলোঁ, তেতিয়া সেইখিনি জাগাত সেইখিনিত মানে বহুত পানী হয় মানে হা মানে তুমি হেৰি হয় বৰষুণ এ এজাক ডাঙৰকৈ অলপ পৰাৰ লগে লগে মানে সিহঁত ত বাইলেন খোপাত মানে একদম পানী পৰি যায় আৰু এবাৰ আৰু মই আৰু ধুনীয়াকৈ ৰাতি একদম বৰষুণ দিছে শুই মজা লাগিছে উঠিছো আৰু ক্লাছ যাম আৰু এনেকে ক্স মানে মৰ্ণিং আৰু নহয় শুনাচোন ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ। তাৰ পিছত আৰু উঠিছো উঠি পিনে মানে মই খিৰকি চাওঁ মানে হা বাহিৰৰ ফালে এ এপাক এনে ভাল লাগে ন ম ৰাতিপুৱাই উঠি পিনে তাৰ চাইছোঁ আৰু ত যে কিবা গাখীৰ চাহ টাইপৰ হোৱা আছে দেই, মই মানে মানে নতুনকে দেখিছো মই বোলো কি এইবিলাক? বস্তু নাপাই গাখীৰ চাহ টাইপটো কি হৈ গ'ল? মানে মই স পোন দেখিছ নে কি? মানে মোৰ এনেকুৱা লাগি গৈছে আৰু তাৰপিছত মই ওলাই আহিছোঁ, ওলাই আহি পিনে বেলেগক সুধিছোঁ কৈছে তুমি উঠিলা চবে কৈছে আৰু এয়া চোৱা বোলে। মই বোলো কি কৈছে এই বোলাক বানপানী হে মই কিবা গাখীৰ চাহ টাইপৰ পাইছোঁ এনেকৈ হয় নেকি? তাৰপিছত আৰু মই এৰি চৰি যাব নোৱাৰিলো বাৰু ক্লাছ ক্লাছ যাব নোৱাৰি আ নোৱাৰিলোঁ আৰু আৰু ক্লাছবিলাকো বন্ধ দি দিলে আৰু পূৰা কেনেকৈ ওলাম ইমান লেতেৰা পানী আৰু এনেকুৱাও নহয় যে অলপ অলপ পানী তুমি চেণ্ডেলে দি যেনতেনে ওলাব
বহুত লেতেৰা পানী আকৌ দেখি
একাআঠু একআঠু পানী, আৰু সেইবিলাক খুচৰা মানে তোমাৰ মানে ভৰি বেমাৰ হ'ব দিয়াচোন। ভৰি খুজাব এইবিলাক বহুত সেইটো আৰু তোমাৰ স্কিনৰ বহুত বেয়া বেমাৰ হ'ব। হয় নে নহয়? কাৰ কি আহি পিনে তাত বা ৰৈছে সেই তুমিতো নাজানা।
অ আৰু মানুহে টাউনত কমটি লেতেৰা কৰে নে ডাষ্টবিন থকাৰ পাছতো তাহাঁতি ৰাস্তাতে পেলাব।
চহৰ, চহৰ শুনিবলৈ ভাল। কিন্তু চহৰৰ মানুহ মানুহ
এ বহুত কৃত্ৰিমতা চহৰত।
উম, ত তাতছে আমাৰ গাঁৱৰ মানুহখিনিয়ে ভাল।
অ মানুহবোৰে বেছি লেতেৰা কৰে, তাহতে বুজি নাপ পায় নে কি বুজি বুজিও ভুল কৰে জানা সকলোৱে বুজি পায় সকলোৰে জ্ঞান থাকে। কি অজ্ঞানী হ'বলে এনেকুৱা অজ্ঞানি নিচিনা কাম কৰে, ইমান পঢ়া-শুনা না হয়ও মানুহবোৰে
সেইটোৱে চহৰ চহৰ কাক কয় সেইটোকেতো কয় তুমি আৰু
জ্ঞানী হৈয়ও অজ্ঞানীৰ নিচিনা কাম সঁচাকে দেই এতিয়া দেখিছানে কামাখ্যাত যে যিবোৰ পানীৰ জাৰ অ পানীৰ জাৰত যে এনেকে খাবলৈ দি মানে য'ত বিক্ৰী কৰিছে তাতো ডাষ্টবিন দিছে কিন্তু সকলোৱে ৰাস্তাতে পেলাই কি অৱস্থা। কৰিছিলে ভিডিঅ' ত দেখিছো।
দেখিছোঁ দেখিছোঁ বহুত বেয়া কৰিছে মানে মানুহৰ চিভিক চেন্ বুলি
উম নাই কেলে এনেকুৱা কৰে বুজি নাপাওঁ তাত নো কোনটো জ্ঞানী মানুহ ভাবা চোন তুমি কিবা এটা সুধিবলে যাবা এটা কবলে যাবা দছ শুনাই পেলাই পঠিয়াই দিব কিন্তু তাহাঁতৰ কাম বোৰ কিন্তু এনেকুৱা হ'ব।
সেইটোৱে ঠিক আছে তোমালোকে ভক্তি কৰিব গৈছা যোৱা। কিন্তু এনেকে মানে ভক্তি কৰিব গৈ পিনে মানে পৰিৱেশটো নষ্ট কৰিব নালাগে। হয়নে নহয়? আজি এতিয়া চোৱা, ঠিক আছে অম্বুবাচী শেষ হৈ গৈছে তাৰ পিছত কিমান লেতেৰা হৈছে। এতিয়া যদি ক'বা বাহিৰৰ মানুহ এজন যদি তোমাৰ দৰ্শনৰ কাৰণে আহে সেইখিনি চাফা নেদেখিব নে? দেখিব হয় নে নহয়? কিন্ত আম আমাক সিহঁতে কি ভাবিব কি মানুহ এইবিলাক চি চেন নাই। সেইটোয়ে আৰু এনেকুৱাও নহয় যে ভৈয়ামৰ হয়। পাহাৰৰ অৰ্হনে নহয়? চাফা কৰিবলৈ কিমান কষ্ট হ'ব মানুহৰবিলাক।
সেইয়েতটো বেলেগৰ কষ্টৰ সিহঁতি সেইটো বুজি নাপাই যে আমি লেতেৰা কৰি থ গ'লে আক আকৌ বেলেগে চফা কষ্ট কৰি চফা কৰিবহে খিনি তাতকে নিজে ভাল কে যদি
আচ্ছা আমাৰ মানে ভাৰতৰ মানুহক চিভিক-চেন্স বোলা বস্তুটোৰ কাৰণে বহুত ভালকৈ জ্ঞান দিব লাগে গম পাইছেনে। মানে মই বিচাৰোঁ যে আমাৰ প্ৰত্যেক হা ক্লাছ ফাইন লগাব লাগে আৰু প্ৰত্যেক ক্লাছৰুমত সৰুৰ পৰা ল'ৰা-ছোৱালীক শিক্ষা দিব লাগে যে চিভিক চেস কি হয় বা চিভিক চেন্সৰ ওপৰত এটা ক্লাছে ৰাখিব লাগে।
সেইটো হয় বাৰু দেই। আজিকালি মানুহ ল'ৰা-ছোৱালী বোৰ বহুত বেয়া পথলৈ গৈ আছে।
উম হম উম। সেইটতো আজি চোৱা কিমান বুঢ়া মানুহ বা কিমান সৰু পোৱালি কিমান ডাঙৰ পোৱালি আমি হেৰি চিভ চেসন নাই। তুমি যতে ত'তে সিহঁতে থুইয়াই দিব তাতে ততে তোমাৰ জাবৰ জোঁথৰ পেলাই দিব।
ভদ্ৰতা বোৰ কমিয়ে গৈছে আজি।
সেইটোয়ে তোমাৰ যদি নিজৰ দেশখন নিজে থকা ঠাই
আৰু তুমি ডাঙৰো সন্মানো নকৰে জানানে? তুমি কিবা এটা কবা পতককে ইমান তোমাক গাত লগাকে ক'ব নহয় তুমি মে ভাবিব
ভাবিব নোৱাৰা ভাবিব নোৱাৰা। মানে কোনো খতি নকৰে বা পোৱালিবিলাক আজি বুজিয় নাপায় মৰম কি বস্তু। ল'ৰা-ছোৱালীবিলাকে? সিহঁতি জানে খালি অ' এইটো মোৱাইল চাব জানে বাছ হৈ গ'ল। সিহঁতৰ দুুনীয়াখন তাতে মোৱাইলতে তে থাকে মা-পাপাকো অ' ঠিক আছে মা পাপা মা পাপা বাছ। মৰম নাই আগৰ মৰমটো নাপোৱা তুমি এতিয়া।
অৱ।
বাৰু ঠিক আছে দিয়া ন ৰাখিছো। অ 'উম, উম।